হেল্ল' শুনিছা,
অ', শুনিছো, শুনিছো, মোৰ মাতটো গৈছে ন ভালকে। অ', অ', শুনা না, মোক এটা সহায় লাগিছিল জানা।
অ'হ, কোৱাচোন।
এই মোৰ আমাৰ ঘৰৰ চিলিণ্ডাৰটো মানে শেষ হৈছে, মই চিলিণ্ডাৰৰ কাৰণে এপ্লাই কৰিছো। কিন্তু চিলিণ্ডাৰ আহি পোৱা নাই জানা, বহুত দিন হৈ গ'ল। এতিয়া তাকে ভাবিছো তোমালোকৰ টাত দেখ। এক্সট্ৰা চিলিণ্ডাৰ কিবা আছে নেকি? পোৱা যাব নেকি?
এক্সট্ৰা মানে আমাৰো সেই একেহে অৱস্থা ৰ'বা, বিচাৰি আছোঁ চিলিণ্ডাৰ পোৱা নাই। বুকিঙো হোৱা নাই, মানুহ বিলাকৰ গতি নাই। শিকীয়া হৈছে চবৰে।
তাকে, জানা মই এতিয়া কি কৰো, কি কৰো লাগিছে তাৰমানে। মাজতে এতিয়া ভাবিলো, বোলে ইণ্ডাকচনটোকে আনি লওঁ নিকি। উ' কাৰেণ্টতে চলাওঁক। নহ'লে বা, অ', কিন্তু এতিয়া অ হেৰিত চাইছো, কিবিলাক ক এই বজাৰ বিলাকৰ মুকলি, বজাৰবিলাক থাকে যে তাতে চাইছো, তাত কিন্তু এতিয়া ইণ্ডাকচনে নাই। তাহাঁতে চব আউট অফ ষ্টক বুলি দেখাই আছে। আৰু যি মানে সেই ব্ৰেণ্ড, থকা কিছুমানো আহে নহয়, তাতে চাইছো ইমান দাম দেখাইছে ইণ্ডাক সেয়া কিনো কেনেকে?
উম উম দাম বোৰ বাঢ়িছে, এতিয়া চিলিণ্ডাৰ অভাৱ হৈছে যে চবেই ইণ্ডাকচন বোৰ লৈছে
সচাই দেই মানুহ বিলাকক ইমান হাৰা শাস্তি কৰিছে
উম আমাৰ ওচৰে মানুহ কেইঘৰ মানে চিলিণ্ডাৰ সেয়া দুহেজাৰ পঁচিশশ টকা দি কিনিবলগীয়া হৈছে
আই দুহেজাৰ পঁচিছশ এটা চিলিণ্ডাৰ বাপ বাপ ৰে বাপ
মানুহৰ গতি নাইকিয়া উপায় নাই এতিয়া মানে
গতি নাইকিয়া অ তো এ কি
খাব নোৱাৰে
অ জুইত বনাবলৈও সেইখিনি প্ৰিপাৰেচন লাগিব নহয় তুমি গছডাল কাটি অনাৰ পৰা সেইখিনি শুকুৱালৈকে সেইখিনি প্ৰিপাৰেচন লাগিব আৰু এয়া গছ কটা এতিয়া গছেই নাই অসমত গছৰ ইমান অভাৱ হৈছে এয়াই গছ কাটি কাটি গোটেইখন শেষেই হ'লহি এতিয়া ক'ত গছ কাটিব যাবা বাহ কত বিচাৰি যাম এতিয়া হয় দিয়া
আহ নাই আজিকালি চব ভাৱ হৈ গৈছে কি হৈছে অকল চিলিণ্ডাৰ নে উঠিয়াচোন হেৰি পেট্ৰল পাম্পত পেট্ৰলো নাইকিয়া
অ অ পেট্ৰলো নাই নাইকীয়া বুলি শুনিছোঁ আৰু দামটো বোলে অকণকৈ বঢ়াইছে
দাম বাঢ়িছে চব বস্তুৰে
উম থাকে কিন্তু এটা কথা কি জানানে মই তাৰমানে সেই এয়া যে তোমাৰ এজেঞ্চী বিলাক থাকে ন গেছৰ সেই এজেঞ্চ ফোন কৰিলো অ বোলো ইমান দিন হল প্ৰথমতে তেওঁলোকৰ ফোনে নালাগে সেইটো থ'ম যুঁজি, নকৰে ন কৰে। বহুত দিন হৈ গ'ল ফোন কৰি, কৰি এই পাইছো ফোনটো কোনোমতে ৰিচিভ কৰিলে যেনিবা ত' তেওঁলোকক যেতিয়া সুধো বোল গেছৰ অভাৱ নেকি আপোনালোকে গেছ দিবলৈ অহা নাই। তেওঁলোকে আকৌ গেছৰ অভাৱ নাই বুলি লি কয়। তাৰ পিছত এতিয়া জানো গেছৰ অভাৱ যদি হোৱা নাই তেতিয়াহ'লে কেলে এইটো কাম কৰে আৰু চৰকাৰেওতো কোনো নিউজত কোৱা নাই ন' যে গেছৰ অভাৱ হৈছে বুলি। মোৰ বোধহয় এজেঞ্চী বিলাকে জমা কৰি ৰাখিছে নেকি। বেছি দামত বিক্ৰী কৰিবলৈ।
অ', মোৰো তেনেকুৱাই লাগি আছে। আৰু বেছিছে বহুতে এতিয়া ইমান দামত বেচিছে। এতিয়া নোৱাৰে ন' সাধাৰণ, সাধাৰণ মানুহ মানুহখিনিয়ে তেনেকে ইমান দামত কিনি কিনিব নোৱাৰে এটা এটা চিলিণ্ডাৰ।
তাকে, তাকে এতিয়া তাৰমানে সেই মই শুন-শুনা মতে আৰু এনেও ওলাই কৰি গ'লেও দেখো নহয়। যিসকল ব্যৱসায়ীয়েহে চিলিণ্ডাৰ লৈ পেলাই ধৰা অহ, তেওঁলোকৰ ব্যৱসায় খোৱা বোৱা দোকান এইবিলাক চলাইছে তেওঁলোকে হয়তো খোৱা কমকে বনাইছে। নহ'লে বা আহি পেলাই মানে কয় সি আৰু যে বাইদেউ এটা বস্তুহে অৰ্ডাৰ কৰিব আমি আৰু বহুত বস্তু ৰখা নাই। এনেকে বুলি কয়। চিলিণ্ডাৰৰ অভাৱ এ তেওঁলোকেও কম কষ্ট পাইছেনে। চিলিণ্ডাৰৰ কাৰণে
উম, নাইকিয়াই হৈ গৈছে দু দোকান বিলাকতো বস্তু, চস্তু হোটেল বি হোটেল বিলাকও বহুত লোকচান হৈছে মানুহবিলাকৰ। অকল যে ঘৰতে নাই সেনেক একোৱা নহয় আৰু।
সেইটো, সেইটো আৰু ঘৰত তুমি যেনেক তেনেকে হ'লেও ইঘৰৰ পৰা সি ঘৰৰ পৰা ওচৰ পৰা যেনেকে হ'লেও কিবা এটা হ'লেও মেনেজ কৰিলা হোটেল খন যদি নচলে ব্যৱসায় খিনি যদি নহয় তেওঁলোকে পৰিয়ালটো চলাব কেনেকে অ গতিকে চৰকাৰে যদি অকণ মন কৰে ভাল আছিলে কথাটোত
উ কি কবা দেশখনতচোন ইটোৰ পিছত সেইটো বিপদে আহি থাকে
হ হাও হয় দিয়া মাৰ্চ মাহাটো বৰ বেয়া কিবা কিবি হৈ গ'ল দেখোন শেষেই নহয় মাৰ্চ মাহটো তাকে তাকে এ তথাপিও আহ যদি কেনেবাকে মই এতিয়া আকৌ কিবা এটা কৰিব লাগিব তাৰ মানে ঘৰত চিলিণ্ডাৰৰ অভাৱ এতিয়া কি কৰো বুজি পোৱা নাই ভাত বনাবলৈকে জুইখিনি নাই এ কি কৰা যায়
জুইতে এইকেইদিন বনাই আছে কষ্ট হৈছে জুইত সদায় জুইত বনাই থাকিব নোৱতো আজিকালি মানুহে
আহ অ হ'বতো আকৌ কষ্ট তাকে নাইকিয়া হৈ গৈছে উম হয় হয় হয় তাকে ময়ো এতিয়া সেই ইণ্ডাক্যনতে কৰ'বাত ওলাই যাব লাগিব ইণ্ডাকচন এটাকে গোটাব লাগিব উপায় নাই নহ'লে বা সেই চিলিণ্ডাৰ যদি ৰাস্তাত ক'ৰবাত পাওঁ বোলো ৰখাই মেলি পেলা হ'লেও
অ আমাৰ সেই পাইছে কিন্তু মানে পতককে ইমান দাম দি কিনিবলৈ ইচ্ছা কৰা নাই কিন্তু উপায় নাপালেহে কিনিবই লাগিব
কিনিবও লাগিব সেইটয়ে অ মানুহ আহ আৰু মোৰ লগৰ এজনকো শুনো সুধিলো বোলো তহঁতৰ তাত কিবা এনেকুৱা আছে নে তাহাঁতৰ সেই একেই সমস্যাত মানে তাকে লৈ পেলাই বোলো তোমাকো সুধি চাওঁ
আকৌ বুকিং কৰি চাব কেইবাঘৈ কৰি আছে বুকিং হোৱা নাই তাৰ পিছত ফোন বিলাকো ৰিচিভ কৰা নাই
নকৰে উম সঁচা সঁচা উম সঁচা তাকে চাও মোৰ তাত মানে কেইটামান অপশচন ৰাখি থৈছো বুজছা বোলে ৰাস্তাত যদি ঘৰত আহে চিলিণ্ডাৰ বোলে পাওঁ অ বেছি দামত হ'লেও কিনিবলৈ মই বাধ্য থ বাধ্যয়তে পৰিছো আৰু আৰু বোলে নহয় এ ইণ্ডাকচন পাই যাওঁ সেইটো হ'লেও কিনিব লাগিব নহলে বা এককো নহলে, অঁ।
তুমি যদি পোৱা মানে'এ, আমাক খবৰটো দিবাচোন, কৰ'বাত পালে।
অ অ জনাম দিয়া, জনাম দিয়া। কিজানিবা দুজনে ল'লে অকমান ৰেহাই কৰি দিয়ে কিবা অকমান কমাই দিলেও বহুত ন! তাকেই! নহ, মই ভাবিছো, এয়া এই দুটাৰ ভিতৰত নহ'লে আউ আৰু একে ৰাইচ কুকাৰটোয়ে কিনি দিম চব বোলো ইদ্ধ খা তাতে চব বঢ়ায় দিম আউ, হুহ সেনেকেই চলিব লাগিব
অ অ অ, ও ও ও
তাকে, আৰু যে এই যুদ্ধসনো বন্ধ নোহোৱা হল নহয়, যুদ্ধসন হৈ থকা কাৰণেহে এইবিলাক অভাৱত চলিছে। কেতিয়া জানো বন্ধ হয়?
কি হৈ থাকা হৈছে আৰু এখন
তাগে, অঁ চাওঁ ৰ'বা কি কৰিব পৰা যায়, আৰু এই এই এইবিলাক ব'ব কাৰেণ্টৰো ইমান ঢিপিক ঢাপাক কএ, ইমান বৰষুণ পৰিছে! কাৰেণ্ট নাথাকেই দেসোন, ভাত বনাবলৈও বোলে ভাত সিজা, অ' ভাত
গৰম দিন কেইটা ও, গৰম দিনকিতা হেই নাথাকেই
নেথাকেই। তাকে মই গুম ভাবি আছো মানে, হেৰি কি বুলি কয়! বোলে ভাত বনাই আছো, আধাতে বোলে কাৰেণ্ গুচি গ'ল। সেইখন মোটুকীয়া নহবনে ভাত হ? ভাতোও নিসিজিবগে। এ এইবিলাক মই জ্বলাই দিয়া আও, চবফালে চিন্তা কৰিব লগাত পৰিছে মানে!
উম।
তাকে, তোমালোকৰ ফলে কিছে, ব কেনেকুৱা কাৰেণ্ট আহা যোৱা কৰি থাকে নে? নে মানে এ' চলি আছে ভালকে, কাৰেণ্ট বিলাক?
অকমান বৰষুণ পৰিলেই কাৰেনটো কাটিলে গৰম দিনটোতোক কবই নালাগে। কাৰেনটো কাটিয়ে থাকে এ'এ, মানহো ইপিনে মৰি যাব মানে!
হয়। তাকে, ইণ্ডাকচন লবলৈ এইবিলাক চ চিন্তা কৰিলে ইণ্ডাকশ্যন লবলও ভয় লাগে।
অঁ।
এ কি কৰা যায়, তাকে আৰু এই যিবিলাক কমাৰ্চিয়েল চিলিণ্ডাৰ সেইবিলাকতো প্ৰায় বন্ধ হোৱা নিচিনা পাইছো। ৰাস্তাত মই দেখা পাইছো। এ, এ বা কি বুলি এ, আমাৰ ওচৰত যে ডাঙৰ হোটেলখন আছে জ নাই নহয়। সেই হটেল খোনাল ঘৰুৱা চিলিণ্ডাৰ ৰাখি থৈ দিছ তাহতি। চাৰি পাঁচটা। কমাৰ্চিয়েল বিলাক আঁতৰাই দিলে নেকি চাগে। অ, তাকে মোৰ। ভাবিছো এইটোতো দেখিলে সাংঘাতিক কথা হব। বিজনেচৰ কাৰণেতো ঘৰুৱা চিলিণ্ডাৰ নাৰাখ উ কি জানিবা। সেই ব ব্যৱসায়তো বন্ধ নহওক বুলিয়ে তেওঁলোকে ক'ব পৰা গোটাই পিটাই লৈছে নেকি ঠিক।
উম।
তাকে চাওচোন কি হয়। তোমালোকে কিবা পালে? কৰিলে জনাবাচোন। ওচৰত কিবা, উম বাহ।
পালে জনাই দিম বাৰু।
অ', অ। বা কেনেবাকে ইণ্ডাকচন গোটাব। পাৰিলেও মোক ক'বা, মই লাগিলে পুতুককে লৈ আহিমগে। যেতিয়ালৈকে আমাৰ ইয়াৰ গোটাব নোৱাৰোগে।
আহ, হ'ব দিয়া।
ঠিক আছে, হ'ব দিয়া। আৰু আহ। অ, তোমালোকৰ ভাত পানী। খোৱা হ'ল তেতিয়াহ'লে।
আহ ভাত পানী খালো। তোমালোকে খালা নহয়?
আমাৰ সেয়াহে, ওলমি আছো। এতিয়া ৰাতিপুৱা সাজ গ'ল যেনিবা। এতিয়া মানে, চিন্তা কৰিব লাগিব বা ঘেৰলৈ ওলাই গৈ। যেতিয়ালৈকে। মানে বস্তু যোগাৰ হৈ নাহে! চিলিণ্ডাৰে হওঁক, ইণ্ডাক্চনে হওঁক ভাত মুঠি নাই আৰু আজি। নহলে সেই বাহিৰত‌‌ ত কিবা এটা আনি খাব লাগিব আৰু।
আমাৰ সেই কোনোবা সময়ত ৰাতিপুৱা যদি দালি ভাত খোৱাাই যায় ৰাতি নিৰামিষ নিচিনাই হয় আৰু।
অঁ', একেটা হেৰিতে চৌকাতে হলে ভাল আৰু অলপমান চেভ হৈ যায় ন গেছটো। সেইটোৱে সেইটোৱে।
গৰমো পৰিছে যে নোৱাৰে জুইৰ ওচৰত বহি থাকিব
অঁ', সেই পানী দিয়া ভাত খালেই হ'ল আৰু এবাৰতে ভাতকেইটা বহাই ধৰিলে আৰু এটা সাজলৈকে পানী দিয়া ভাত হৈ দিব সেইৰিতটো কৰিব লাগিব গে। গৈ তাকাকে। ঠিকে আছে দিয়া নহ'লে বেছি সময় নলও মইো ওলাই যাব লাগিব যিহেতু ত। দেই অঁ', অঁ', কিবা খাব পালে তুমি জনাবা। ময়ো কিবা পালে জনাম বাৰু দেই ঠিক আছে ৰাখিছোঁ দেই বাই।